হয় কি কৰিছা?
এনেই শুই আছিলোঁ।
অ' ফেনখন অকণমান কমাই ল'বাচোন।
ৰবাদেই। অ এতিয়া কোৱা।
অ' অ' বাকী ভাই পানী খোৱা হ'ল?
অ 'এই মাত্ৰটো খাই পেলাই শুইছিলোঁ আৰু
অ অ ঠিকে আছে নহ'লে বাকী এনে ভাবিছো মানে আজি অলপ হেৰি অ বিহুৰ ওপৰত মানে বিহুত কেনেকুৱা ধৰণৰ খাদ্য হয় বা বিহুৰ ওপৰত তেনেকে পাতো বুলি
অহ পাতিব পাৰি
উম উম এতিয়া সেই এতিয়া বিহু বুলি ক'লে এতিয়া বিহু বুলি কলে মানে অসমীয়া মানুহৰ কাৰণে এটা কিে
অ বিহু বুলি কলেতো আমাৰ বাপতি সাহোন হয়
অ সেইয়া বিহু বুলি ক'লে এতিয়া ধ মূলত ক'ব গ'লে সেই তিনিটা বিহু আছে তাৰ ভিতৰত চবচে প্ৰথমটো ক'ব গ'লে সেই বহাগ বিহু বহাগ বিহুততো এতিয়া কিমান এনেত আহ সাত দিন হয় এতিয়া ধৰিলা ন বহাগ বিহু
অঁ এনেই বহাগ বিহুটো সাতটাই আছে
এতিয়া ধৰি লও প্ৰথমতে গৰু বিহু হয় গৰু বিহুৰ পিছত মানুহৰ বিহু তেনেকেই এতিয়া ব বহাগ বিহু ধৰি লও তেনেকে বহুত খিনিয়ে হয় বহাগ বিহুতো তুমি এনেকে শিকিব পিছা বোলে সন্িয়া াইমত সন্ধিয়া সময়ত ডাঙৰ ধৰি ল বয়ো্যেষ্ঠ যোনবোৰ থাকে তেওঁলোকৰ কৈ সেৱা কৰে যে সন্ধিয়া
খম বাৰু ভালেই লাগে
উম
মানুহে ৰং ধেমালি আৰু বহাগ বিহুটোতো ৰঙৰ বিহু বুলিয়েই কোৱা হয় বহুত ধৰণৰ ৰং ধেমালি কৰা হয়
সেইকাৰণে তাক ৰঙালী বিহু বুলিও কোৱা হয়।
অ, আৰু বিহু বিহু নৃত্য এইবোৰ থাকেই আৰু লগতে বিভিন্ন ধৰণৰ পিঠা পনাবোৰো বনোৱা হয়।
হয়। সেই এতিয়া বিহু বুলি কলে এতিয়া কি প্ৰথম দিনাখন অলপ এ গৰু বিহু বুলি কয়। গৰু বিহুতো তুমি এনেকে গৈ পাইছা নহ নে আগতে ধৰি লও গৰুক যেনেকে ধৰি লও গা ধুৱাই ক লাৰু চাৰু এইবোৰ চব কাটি পেলাই যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তেনেকৈ যে গৰুক যে,
আহ কোৱা হয় তেনেকে এইবোৰ নিয়ম ভাল লাগে আৰু। তেনেকে মই গৈছিলোঁ বাৰু,
উম উম তাৰপিছতে আহ হয় তাৰপিছতে আহিল আহ মানুহৰ বিহু
অ।
তেনেকে এতিয়া সেইবোৰ পাৰ হয়। তাৰ তাৰ বাদেও ধৰিলেও এতিয়া আহ মানুহৰ বিহু দিনাখন, সন্ধিয়াত সন্ধিয়া সময়ত জলপান খোৱা হয়। হয় এতিয়া তুমি কি কব বিচাৰা তাৰ ওপৰত।
অ' জলপান খোৱা হয় ভাল লাগে এনেকে গাঁৱৰ এনেকে খুৰী, খুৰা, খুৰি পেহী সকলোৱে মিলিয়ে একেদৰে মানে যেনেদৰে একেলগে মিলি জলপান খুন্দা হয় পিঠা পনা আয়োজন কৰা হয়।
হয়।
এটা মানে ভাল লগা পৰিৱেশ হৈ থাকে আৰু কব গলে এটা সমন্বয়ৰ পৰিৱেশ হৈ থাকে। সকলোৱে মিলি যেতিয়া জলপান জলপানবোৰ বনাওঁ মানে এনেদৰে মামাৰ ঘৰৰ পৰা জলপান দিয়ে আমাক। আমিও তেনেকে দিওঁ তেনেদৰে এটা মিল প্ৰীতিৰ মানে। পৰিৱেশ চলি থাকে আৰু অসমীয়া পিঠা পনাৰ সোৱাদনো কি ক'ম আৰু। সকলোৱে জানেই বিদেশী লোকসকলো মানে আমাৰ, অসমৰ পিঠা পনাৰ মানে ক'ব গ'লে বহুত বেছি ভাল পায়। আৰু সেই অসমীয়া পিঠা পনাৰ এতিয়া মানে ক'ব গ'লে এটা ভাল মানে বেৱ্যসায় আৰম্ভ হৈছে। আমাৰ মানে আমাৰ মানে ক'ব ক'বলৈ বৰমা খুৰীহঁতে।
হয়।
তেনেদৰে মানে আৰম্ভ কৰিছে অসমীয়া পিঠা পনাবোৰ বনাই এনেকে বেচিব মানে ষ্টাৰ্ট কৰিছে। আৰু
হয়
সকলোকে মানে বাহিৰৰ লোকসকলেও কিনিব পাৰে অসমীয়া পিঠা পনাবোৰ টেষ্ট কৰিব পাৰে।
হয়
এনেদৰেই মানে ক'ব গ'লে অসমীয়া পিঠা পনাই মানে বিদেশতো স্থান পোৱাৰ দৰে হৈছে
হয় -হয় এতিয়া সেই এতিয়া পিঠা পনাাৰ কথা ক'ব গ'লে যোন অ মূলত ক'ব গ'লে বহাগ বিহুত বেছ মাঘ বিহুত সেইটো বেছিকে হোৱা হয়। কাৰণ অ 'কাৰণ সেইটো ভোক কৰাই হয় কাৰণ সেইটোতে সেইটো সময়ত আহ। শস্য যিবোৰ হয় শস্যবোৰ চপোৱা হয়।
শস্যবোৰ চপোৱা হয়
হয়।
আৰু লগতে এটা উৎসৱ পতা হয় যেনেকে নৰা চিগা বুলি এটা উৎসৱ পতা হয় যে।
হয় হয়।
মানে শস্যবোৰ যে যেতিয়া চপাই আনি অ মানে ন হোৱা যে পাতে মই সেই ন হোৱাৰ কথা কৈছো মানে নতুন মানে পথাৰৰ পৰা অ 'নতুন মানে শস্যৰে মানে ভাত পানী বনোৱা হয় লগতে গোটেই পৰিয়ালৰ সকলো সদস্যই মিলি একেদৰে একেলগে এসাঁজ খোৱা হয়।
হয় -হয় সেই এতিয়া অ' তাৰ বাদেও ধৰি লওক আহ ভোগালী বিহুত অ ৰাতিপুৱা মেজি জ্বলোৱা হয় আৰু ভেলাঘৰ বনোৱা হয় ভেলাঘৰত ভেলাঘৰত ৰাতি থাকি গোটেইবোৰে ভোজ ভাত খায় আৰু ৰাতিপুৱা টাইমত সেইবোৰ অ ' ভেলাঘৰ জ্বলাই দিয়ে তুমি তেনেকে থাকি পাইছানে।
অ' মই তেনেকে থ আছিলো বাৰু সৰুতে যেতিয়া আমাৰ আইতা আছিলে তেতিয়া তেনেকে আছিল। আছিলোঁ
হয় বাকী।
ঠিক তেনেদৰে তেনেদৰে অসমীয়া। নৃত্যই যেনেদৰে অভিলেখ গঢ়িছে।
হয়। সেই এতিয়া বিহুৰ কথা কব গ'লে এতিয়া ভোগালী বিহুতো তেনেকৈ ভোগালী বিহু কি মূলত ক'ব গ'লে ভোগালী বিহুতো ভোগৰ বিহু বুলিয়ে কয় ভোগ কৰা বিহু কাৰণ তাত আ বিভিন্ন খাদ্য খোৱা হয় পিঠা পনাৰ পা ধৰি আ নাৰিকলৰ লাডু নাৰী হেল্ল'। হেল্ল'।
অ' শুনি আছা নে।
হেল্ল' হয়- হয়। সেয়ে এতিয়া বোলো বিহুত অ' বিহুত ক'ব গ'লে সেই এতিয়া ভোগালী বিহুত আ নাৰিকলৰ লাৰু পিঠা নাৰিকলৰ পিঠা তিলৰ পিঠা তিলৰ লাৰু তেনেকৈ বিভিন্ন ধৰণৰ পিঠা বনোৱা হয় আৰু যিটো তেল পিঠা বনোৱা হয় তেনেকৈ সেইবোৰ সোৱাদু ভাল লাগে তেনেকৈ এতিয়া
সেইবাবে ক'বলৈ গ'লে মানে খেতিয়ক সমাজখনৰ মাজতে মানে বিহুটো বে চি মানে এনেদৰে ফূৰ্তিৰ মাজৰে পালন কৰা হয়, কাৰণ মানে খেতিয়ক সকলে মানে বুজিব পাৰিব এইটো কথা কাৰণ তেওঁলোকে বহুত কষ্টৰে মানে খেতি কৰে।
হয়।
খেতিয়সকলৰ ওপৰতেতো মানে গোটেই পৃথিৱীখন মানে নিৰ্ভৰ বুলি ক'ব পাৰি।
হয়। সেই এতিয়া বাকী অ মাঘ বিহু তোমাৰ কেনেকুৱা ধৰণৰ আগতে উদযাপন কৰা হ
আমাৰ সেই তেনেকেই মাঘৰ বিহুত আৰু এনেকে পিঠা পনা বনোৱা হয়। সান্দহ খুন্দিবলৈ যোৱা হয় তিল পিঠা নাৰি কল পিঠা তিলৰ লাৰু নাৰিকলৰ লাৰু এইবোৰ বনোৱা হয়। তাৰ পাছত ঘৰত অহা আলহীক সেইকেইদিন আৰু পিঠা পনাই দিয়া হয় আৰু চাহৰ লগত।
হয়-হয়।
তেনেদৰে মেজি জ্বলোৱা হয়, অ' জলপানটো থাকিবই।
হয়।
বৰা চাউলৰ জলপান।
হয় সেইটোতো ক'ব গ'লে বহুত বেছি সুস্বাদু হয়।
হয়।
অ' তাৰ বাদে এতিয়া ক'ব গ'লে ইয়াৰ পিছত আহি গ'ল কাতি বিহুটো হয় কাতি বিহুতো ক'ব গ'লে তেন তেনেকুৱা ৰঙ ৰহছ
অ' তেনেদৰে নহয় কাৰণ মানে কাতি বিহুতো ক'ব গ'লে মানুহে বিশ্বাস কৰে যে কাতি বিহুৰ টাইমত অলপ অভাৱ হয় বুলি। যিটো মানে অনুভৱো কৰা যায় সঁচাকৈ অলপমান অভাৱ হয় আৰু।
হয় আৰু সেই- সেই বিহুত ধৰি ল মানুহে মূলত শস্য পথাৰত গৈ পেলাই
অ'-অ' চাকি দিয়ে আৰু মানে এটা মেইন মানে ক'বলৈ গ'লে ৰবাব টেঙা ৰবাব টেঙা খোৱা হয় ৰবাব টেঙা খাই পেলাই পথাৰত অ' বাকলিটো তাত দিয়া হয়। অ' কীট পতংগো থাকে সেইবোৰ যাতে নাহে শস্যবোৰ যাতে ভালদৰে থাকিব পাৰে।
হয়। তাৰ বাদেও ধৰি লও সেই কাতি বিহুত আ বহুতো মানে আকাশী বন্তিও লগাই আগতে আমাৰ ঘৰত
অ' আকাশী বন্তিও লগোৱা হয়। মানে এটা- এটা বহুত ভাল পৰিৱেশ হয় আৰু গধূলি সময়ত।
হয়। সেই সময়ত আ সন্ধিয়া সেই সময়ত ওলাই গৈও ভাল লাগে বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰৰকাশী বন্তি বিভিন্ন ধৰণৰ অহ, বহুত এত বহুত ডাঙৰ-ডাঙৰো বনায় বাৰু আগতে আমাৰ গাঁৱত। সেইবোৰ ভাল লাগে চাই আগতে আমিও বনাইছিলো সৰুতে। উ বাকী কাতি বিহুত ধৰি লও ইমান এটা খোৱা বোৱা তেনেকুৱা নাথে তেতিও ধৰি লও মূলতো কব গলে বহাগ বিহু, কাতি বিহু, বিহুতে হয় এই চৰি। বহাগ বিহু আৰু মাঘ-মাঘ বিহু হয়। কাৰণ সেই দুটা বিহুত আহ শস্য-শস্য এইবোৰ চপাই মানুহৰ ঘৰত ধৰি লওক সব। বোৰ উভৰ নদী হৈ থকা নিচিনা হয় প্ৰায়। কিন্তু কঙালী বিহুত ধৰি লও মানুহৰ শস্য চপোৱা নহয় ন সেইকাৰণে কঙালী বুলি সেইকাৰণেই কোৱা হয় বাও। বাকী তুমিও কি-কি ভাবা।
মই সেইবোৰে ভাবো আৰু মানে এতিয়া আমাৰ যেনেকে হুঁচৰি গোৱা নিয়মবোৰো আছিলে। কিন্তু আজিকালি মানে হুঁচৰি গোৱা নিয়মটোও হয় হুঁচৰি গোৱা নীম নিয়ম টো মানে আজি কালি কমি গৈছে, কিন্তু সেইটো আমি কমি যাব দিব নালাগে আমি আমাৰ উঠি অহা প্ৰজন্মক আমি, এইবোৰ শিকাব লাগে এইবোৰ নীতি-নিয়ম এইবোৰ ক'ব লাগে।
অ',
আজি কালি বহুততে দেখিবলে পোৱা যায়, সেইতো মানে নাইকিয়া হৈ যোৱাৰ দৰে হৈছে। কিন্তু আমাৰ গাঁৱৰ ফালে বাৰু আছে। আছে আমাৰ গাঁৱৰ ডেকা গাভৰুসকলে মিলিও হুঁচৰি গোৱা হয়। আৰু আমাৰ আইতাসকলে মিলিও গায় হুঁচৰি,
হয়, সেইটো আমাৰ অসমীয়া সংস্কৃতি হয় সেইটো আমি লুপ্ত হ'ব দিব নালাগে কাৰন অ' কাৰ সেইটো এটা ৰঙ হয়, বহুত বেছি কাৰণ আমি সৰুতেওহুত বেছি হুঁচৰি গাইছিলো সেইবোৰ ভাল লাগে তাৰ পিছত হুঁচৰি গাই। পিছত যিবোৰ চাউল গো টোৱা হয় তাৰে ধৰি লওক খানা খোৱা হয় গোটেইখিনি মানুহৰে এটা ভাল পৰিৱেশ সৃষ্টি হয়। তেনেকৈ এতিয়া বিহুৰ ওপৰত বিহুৰ ওপৰত কৈ থাকিলেও শেষ নহব কিমান বেছি এতিয়া বিহুতটো আমাৰ জাতীয়-জাতীয় সংস্কৃতি, জাতীয় উম, আমাৰ জাতীয় উৎসৱ হয় বিহুতটো। সেইকাৰণে এতিয়া বিহু ওপৰত কৰি থাকিলে তেনেকে শেষেই নহব।
হয় আৰু অসমীয়া সাজপাৰো কথাই বেলেগ। কথাই সুকীয়া।
উ তাকে এতিয়া সেইকাৰণে কৈছো বিহুৰ ওপৰত মানে যিমানেই ক নাই তো শেষ নহব কাৰণ আমাৰ বাপুতি সাহন হয় বিহুতটো। ঠিকে আছে দিয়া নহলে কথা পাতি ভাল লাগিল তোমাৰ পৰা বহুত কথা গম পালো, কেনেকে কি কৰিব পাৰি কি নাই। তুমি কি কৰিছা? নাই বিহুত ঠিক আছে দিয়া নহ'লে।
অ-অ হ'ব দিয়া।